হেল্ল',
হেল্ল',
কি কৰিছা?
এ খুড়ী এ ক্লাছ কৰি আহি বহি আছো কি হল আপুনি ইমান দেৰিকে ফোনটো ৰিচিভ কৰিলে যে কিবা কৰি আছিলে? অ, আপোনাৰ আপোনাৰ ছোৱালীজনী টেষ্ট পৰীক্ষা কেতিয়া?
ছয় তাৰিখে তাৰপিছত তোমাৰ সো সোতৰ তাৰিখে -সোতৰ তাৰিখে শেষ আৰু।
এ ময়ো মোৰ গা ঢেই বেয়া যে।
অঁ।
অকমান পাইছো কিন্তু বহুত। একছেছিভ এমাউন্টত আপোনাৰ কফ হৈছে মানে। মই শান্তিত নাই কফ তোৰ কাৰাণে
উম উম। এণ্টিবায়টিক দিছে নহয় ন, অ'
মোৰ মতে এণ্টিবায়টিকটো ঘাঁটোৰ কাৰণেহে দিছিল নেকি।
নহয় নহয় এণ্টিবায়টিকে তোমাৰ ভিতৰৰ বস্তুখিনি গোটখিনি শুকুৱাই দিয়ে। এতিয়া তোমাৰ সেইখিনিও শুকুৱাই দিব তুমি চিন্তা নক নকৰিবা। কফ খিনি যিমানে ওলাই
নহয় মইতো আউল টোটেল আপোনাৰ এতিয় লেকে পাঁচ, ছয়, সাত, আঠ, ন, দহ, বাৰটা মান এণ্টিবায়টিক কফৰ কাৰণেই খালো। কফটো শুকুৱাই নাই।
আৰু ৰ'বাচোন এপ
এজন মানুহৰ ভিতৰত কিমানমান কফ থাকিব পাৰে?
অ' সে সেইটো কেনেকে কবা এতিয়া সেইটো কফটো হৈ যায়। সেইটো মানুহৰ বহুত বহুত প্ৰব্লেম হয় কফটো সচাকে।
এ খোৱা বোৱা মানে কৰিলো। মানে মই যাওঁতে আপোনাৰ ভাত খাই গলো।
অ'।
আপুনি?
মই কৰিলো দেই ভাত-
কি বনালে আজি?
মই তোমাৰ এ আজি ভাত দাইল দাইলতে আলু চালো দিলো তেনেকে খালো আজি ইমান বনাবলে মন নগলে।
ভালেই কৰিলে। তাত বতৰটো কেনেকুৱা?
বতৰতো ইয়াত ৰ'দ দিছে।
গৰম নে?
গৰম মানে অকনমান গৰম আছে কিন্তু ইমানো এটা একশ্বিসিপ গৰম নাই বাৰু।
আমাৰতো আপোনাৰ কি মানে বুজি পোৱা নাই দে মই। আমাৰ ঘৰটো ইমান ঠাণ্ডা অনুভৱ হ'বলে ল'লে
তাত বতৰ কেনেকুৱা?
বতৰ নাইমানে অকমান অকমান ৰ'দ। ইমান নাই বোলো। সাধাৰণতে‌ আমাৰ ঘৰৰ ভিতৰতো‌ মানে একদম হটকেছ টাইপ হৈ থাকে ন। উম। আমাৰ ভিতৰতো ইমান এটা ঠাণ্ডা অনুভৱ কাপোৰ লৈ আছো
অ', তুমি কৈছিলা যে, তোমালোকৰ ঘৰৰ ওপৰত কিবা টিং লগালে বুলি।
ইমান জল্দি ৰিয়েকচন, ইমান জল্দি হ'ব বুলি ভবা নাছিলো মই
অ', দিনটো লগাই দিলেতো, জল্দিয়েই হ'ব, দিয়াচোন। উপপাতটো তাপটো নাপায় এতিয়া, ডাইৰেক্টলি ভালেই হৈছে দে এতিয়া বাৰু, এতিয়া নহ'লে, বহুত কষ্ট হয়, নহয় সেইটোৱে তাৰ পৰা, বাকী মাহঁত আছে নে? মা দেউতা
দেউতা বজাৰলৈ গৈছে তাকে আছে। তেওঁ পাইছে ঠিকেই আছে। আৰু, ইমানো ঠিক নাই, আছ যে
আচ্ছা, আচ্ছা। এই, মই তোমাক এবাৰ কৈছিলোঁ নেকি? তোমাৰ পাছিঘাটৰ এগৰাকী মানুহ আছে যিয়ে মানে‌ এই সেইটো দৰৱ এটা দিয়ে
অ। নাই, নাই। আমাৰ দেউতাই তেওঁ মেডিচিনে লৈ আছ
খাইছে। তাৰ পৰাই‌ তুমি জানো মানুহজনক চিনি পোৱা নে নোপোৱা? মানুহজনে পদ্মশ্ৰী এৱাৰ্ডো পাইছে‌ জানা?
তেওঁ‌ মানে আপোনাৰ এই জাৰি‌ বুটি বিলাক মিলাই পেলাই বনায় এইটো‌ মানে‌ তেওঁ সেইবিলাক দিয়ে শুকান পাতবিলাক দিয়ে। বিভিন্ন গছৰ পাতবোৰ দিয়ে। তাৰপিছতে লিকুইড দিয়ে। হে, এটা বৰ্তনো দি মাটিৰ এটা বৰ্তন দিয়ে টোত গছৰ পাত বদি লিকুইডটো দি, গেছত অলপ টাইম জুইত উতলাব লাগে। তাৰ পিছত, একদম ফেন হয়। পৰি যায়। বেলেগ পৰিব দিব না নালাগে আৰু ধৰা, সাধাৰণতে উতলি আহিলে, বন্ধ কৰি দি কেইটা ৰখ কি সেইটো খাব লাগে সেইটো খাইটো কিমান ভাল হ'ব ভাবি চাওচোন। চব' মিক্স হৈ আছে। তাত,
আৰু অৰুণাচলৰ ত ত' সেইকাৰণে অৰুাচী মানহবোৰ খুব কেঞ্চাৰৰ সেইটো, কম
অ' তাত ইমান ধয় আপোনাৰ ইমান গছ-গছনিবোৰ ভাল ইমান ঘন গছ ততে আকৌ ৱেডাৰটো বহুত ধুনীয়া মই এটা কথা বুজি নাপাওঁ দেই আমাৰ নৰ্থ ইষ্টটো সাধাৰণতে বাকীবোৰ ষ্টেটত তুলনাতটো নৰ্থ ইষ্টটো ঠাণ্ডা আৰু ধুনীয়া জেগা ইয়াত কেঞ্চাৰৰ ৰেটটো ইমান হাই আচলতে আমাৰ নৰ্থ ইষ্টৰ মানুহে বেছিভাগ হেৰি। হাই নেকি?
উম,
এইবোৰ বেয়া বস্তু খাইহে।
এ সেইটো-সেইটোতো-সেইটোতো কবই নোৱাৰি। সেইবোৰো আমাৰ নৰ্থিষ্ট খুব কমেই খায়? অ' আকৌ আমাৰ নৰ্থিষ্ট মানুহ ট্ৰেদিচনেল বস্তু বস্তুটো চলাই লয় এতিয়া ধৰি লোৱা মিচিংসকলৰ মাজত আপং বাকী এইবোৰ সাজ সেইবোৰহে চলে সেইবাবেই ইমান অপকাৰ। নহয়-নহয় বাহিৰত চাবাচোন ইমানেই মদৰ হেৰি হয় মানে ম খুৰা পানৰ।
নৰ্থ ইষ্ট চব বেছি হয় কিবা টো কিয় নাজানো
কিবা এটা ৰিজন এটা আছে চাগে অ এটা ৰিজন আছিলে তোমাৰ তোমাৰ কি কয় নাজানো দেই। নিশ্চয় আমাৰ খবৰটো চবতকৈ বেছি নহয় জানো।
অৰে মানে সেইটোৱে অসমতটো। ধৰা অৰুণাচল, অৰুণাচল-নাগালেণ্ড এইবোৰ মণিপুৰ এইবোৰ জেগাতো পাৰে। নৰ্থ-ইষ্ট এ যে হ'ল নৰ্থ-ইষ্টৰ ৰেটটো হাইয়ে বহুত। এইটো ৰিজনটো যায়। জানিব লাগে মানে, মই গম পোৱা নাই। মইতো জনাত এই মানুহ খিনিয়ে বহুত এইবোৰ বস্তু খাই কাৰণে নেকি, নে এইটো কিয় হৈ গ'লগে নৰ্থ-ইষ্টত মানে প্ৰতি ঘৰৰ মানুহে-মানুহে এতিয়া কেঞ্চাৰ কি হয়
খোৱাৰ সেইটো কথাটো কব নোৱাৰিবা। আমাৰ একচুৱেলি এটা কথাও হয় দেই, আমাৰ নৰ্থ-ইষ্টৰ খানা কিন্তু বহুত হেভি খানা হয়। খাদ্য-সম্ভাৰ খিনি। বেয়া বস্তু কথা বেয়া বস্তুটো বাহিৰতটো বহুত খাই দেল্হি, মুম্বাই সেইবোৰত। আৰু বহুত হেৰি হয়। তাকেই খায় বোলে, সেইবোৰতো মই ক'ব নোৱাৰিম। অ', এবাৰটো চবে আমাৰ জনসাধাৰণত থলুৱা খাদ্যটোৱে চলে ন'। থলুৱা খুড়াবোৰ
উম।
সেইটো কাৰণে। সঁচাকে বহুতে খাদ্য সম্ভাৰ সেতি তেতিয়াহ'লে তেনেকুৱা হয় নেকি বাৰু ময়ো নাজানো বাৰু।
আমাৰ মানুহখিনিৰ বহুত ৰ' মিট খায়। মানে জীৱ-জন্তুবোৰ খায়, ৰ' মিট খায়, গাহৰি খায় বহুত ন'ৰ্থ ইষ্টত। এটা কথা মন কৰিবচোন ন'ৰ্থ ইষ্ট মানুহ গাহৰি কোনো ষ্টেটত নাখায়।
ষ্টেটত গোটেই ৱ'ৰ্ল্ডত নাখায়।
কিয় মো মোৰ মতে সেই ৰিজন তোৰ কাৰণে নেকি সেই ৰিজনটোৰ কাৰণে আৰু এম কেঞ্চাৰটো এনেকুৱা ন' কেঞ্চাৰটো মানে মই ভাবো কোনো কোনো প্ৰকাৰে ই স্প্ৰেড হোৱা এটা বেমাৰো।
উম।
এনেকুৱা নহয় যে কেৱল জেনেটিকে যাব বা নহয় বা তেনেকে ন' চামওৱেচ চামহাও এইটো ইচ পেইডো হয় মানে কোনো ক্ষেত্ৰত হয়তো। গতিকে তেনেকে তেনেকে এতিয়া চবেইতটো গাহৰি খোৱা মানুহৰে হয় বুলি নহয়। নৰ্থ ইষ্টত বাঢ়িব লৈছে বস্তু ভাল যদি অ', কওঁকচোন।
মই মানে এটা কি শিছিলো আমাৰ। আমাৰ- আমাৰ- আমাৰ হেৰি খিনিত আমাৰ মানে আমাৰ জেগা খিনিত। আমাৰ সেইডোখৰ জেগাত। যথেষ্ট কম মানে হাই এই পৰিমানটো মই অলপ চাইছো কিন্তু বাকীবোৰ তলা আমাৰ এইখিনি যথেষ্ট কম দেখিছো মই সেইটো পৰিয়াল। মানে মই যদি এটা তুলনাই কৰো হা এতিয়া প্ৰায় প্ৰত্যেক টো জেগাতে বাৰ ধৰি লোৱা কৰে এঘৰ দু ৰ এৰি পে এখন মানে মানুহ থাকেই। এগজন হৰি লওক কেঞ্চাৰ পেচেণ্ট আছিল।
উম, গাৱৰ জেগাত নাথাকে ইমান গাও ন তোমাৰ আপোনালোক। ৰত তাত নাই যেতিয়া আমাৰ। গাৱতো নাই গাৱৰ ভিতৰত আজিকালি নাই তে যে হৰ মই হেৰিয়াত কৈছো এজ এহ, হল মানে চাবলৈ গলে। বহুত কথা আহি যে। বেমাৰৰ ক্ষেত্ৰত আমি খোৱা বোৱা বাচন বৰ্তনৰ কলৈকে। এই, এইটো হৈয়ে যাব পাৰে। কি আন কাৰণ হৈ যাব পাৰে খব মানে কব নোৱাৰে
বাৰৰ বহুতখিনি বস্তু ইয়াৰ সংলগ্ন হৈ আছে।
গতিকে মানহে সদায় ইমিউন চিষ্টেম ঠিকে ৰাখিব লাগে ইমিউন চিষ্টেম ঠিকে থাকিলে কেঞ্চাৰ চন চবৰে দেহৰ ভিতৰত থাকে আচলতে সেইটোক বাঢ়িবলৈ এটা সুবিধা লাগে। এটটা ভিতৰত ঘাহ লাগে তাক সেইটো বস্তু এটা হেৰি কৰিবলৈ। ত সি সেইেতটোক কৰিব সুবিধা নাপালেই হ'ল আমাৰ ইমিউন চিষ্টেম ষ্ট্ৰং থাকিলেই হ'ল আমাৰ ইমিউন চিষ্টেম দুৰ্বল হলে আমাৰ আমি যদি মদ ভাং খাই আমাৰ লিভাৰ ডেমেজ কৰো হাৰ্ট ডেমেজ কৰো কিবা ডেমেজ কৰো। তেতিয়াতো সেই চেলটোৱে ডেমেজ হৈ থকা অংশটোতে বেমাৰটো পেলাবলৈ সুবিধা ল'ব ন। ডেমেজ এমাইমেণ্ট চিষ্টেম। শিকাই খাব ঠিকে ৰাখে আমাৰ প্ৰতিটো অৰ্গেন শিকাই ৰাখো। তে কোনো হবল ভাল নোপাব গতিকে তেনেকুৱা বস্তুবিলাক আৰু মই ভাবো তেনেকে।
খাদ্যয় খিনু মানুহে যথেষ্ট খিনি গুৰুত্ব দিব লাগে দেই তাহা তাহা যি খাদ্যয় খাব নালাগে। দ ন সটো নিজৰ খাদ্য নিজকে নিজে ভাল হৈ ৰাখনা। আপোন ভালে জগত ভাল আৰু দেই
তাকে তাকে কি কব আৰু এতিয়া সৰুতকে সৰু বেমাৰ এটা বুলিও ভয় লাগি যায়গে মোৰ এতিয়া টিউচন আছে মানে চ চ এতিয়া অকমান শুই দিওঁ দিয়ক
ঠিক আছে, বাৰু দিয়া।